অ এতিয়া শুনা পাই আছা নে?
অ পাই আছোঁ, কোক।
অ মই কৈ আছিলোঁ আজি তোমাৰ তাতে বতৰটো কেনেকুৱা?
বতৰটো আজি অলপ গৰম দিয়া, এইদিন ৰ'দ একেৰাহে মানে ৰ'দ দি আছে, অ'।
আমাৰ ইয়াতে কিন্তু ইমান ৰ'দ দিয়া নাই ইমান বৰষুণ দিয়ে আছে। আমাৰ ইয়াতে দুইদিন হ'লেই প্ৰায়।
আচ্ছা।
তুমি ক'ৰবাত ফুৰিবলৈ যাবৰ প্লেন বনাই আছা নেকি এতিয়া বৰ্তমান? ক'ত বনাই আছা?
হুম, কি ক'লা?
ফুৰিবলৈ-ফুৰিবলৈ যোৱাৰ প্লেন বনাই আছা ন, ক'ত বনাই আছা তুমি
ফুৰিবলৈ মই যাব লা যদি ভাবোঁ মই সেইয়াত যাম বুলি ভাৱি আছোঁ, তোমা-আপোনাৰ আ শ্বিলং যাম বুলি ভাৱি আছোঁ।
শ্বিলঙত, শ্বিলঙত এই কিহেদি যাব? ট্ৰেইন যায় নেকি তাতে? নে বাছেদি বা কিবা পাৰ্চনেল গাড়ী দি?
আপোনাৰ এতিয়া এ শ্বিলঙত যাব বেছি এনেকৈ উপায় কেইটামান নাই, আজি ফ্লাইটত যাব পাৰে এটা চাইট অকল এটা আছে আৰু ৰাতিপুৱা আপোনাৰ সাতটা মানত ট্ৰেভেলাৰ এটা যায়। আৰু বাকী চব প্ৰাইভেট গাড়ীবোৰ যায় আপোনাৰ- এতিয়া যিংকত তোমাৰ আ-কি চুম' হৈ- গ'ল, তাৰপিছত আপোনাৰ এনে আপ-আপ-আপোনাৰ সেইবোৰ- প্ৰাইভেট গাড়ীবোৰ, যেনেকে তোমা-আপোনাৰ টেক্সি হৈ গ'ল। সেইবোৰৰ বাহিৰে আপোনাৰ নিজে বাইক লৈও যাব পাৰে, স্কুটি লৈ যাব পাৰে।
আচ্ছা আচ্ছা, তাতে গ'লে কিমান খৰচ পৰে মানে যাওঁতে আহোঁতে? তেলৰ, হেৰি, খোৱা চোৱা লৈ?
আপুনি কিমান দূৰ যায় আৰু কিমান দিন থাকে সেইটোৰ ওপৰত কথা, এতিয়া আপুনি ক'ত যাম বুলি ভাৱি দাদা? মানে এনে মইতো হেয়াত যাম বুলি ভাৱি আছিলোঁ, আপোনাৰ ডাউকী।
ডাউকী ন, ডাউকী মই হেৰি তাতে- মই চেৰাপুঞ্জীলৈ যাম বুলি ভাৱি আছিলোঁ, তাৰ পৰাই আৰু চেৰাপুঞ্জী যাব পাৰি ন?
অঁ চে- চেৰাপুঞ্জী যাব পাৰি, চেৰাপুঞ্জী অলপ খৰচা পৰিব আপোনাৰ, চেৰাপুঞ্জী মানে শ্বিলঙত নাই, শ্বিলঙৰ অলপ- বাহ-বাহিৰত আছে, এইটো মেঘালয়ত মাজতে একদম আপোনাৰ। সেইটোত আপোনাৰ পৰিব, আপোনাৰ যোৱাতে হাজ-হাজাৰ মান পৰিব, যে বাই হাত যে- অহা-যোৱা হাজাৰ- আৰু বাকী থাকাত লগা আপোনাৰ- পা-দুইদিন থাকিলে পাঁচ, চাৰি হাজাৰত হৈ যাব লাগে।
আচ্ছা, মোটামুটি মানে খৰছো পৰিব আৰু ভালেখিনি পৰিব?
অঁ এই মই আপুনি এতিয়া শ্বিলং গৈছিলে নাই, শ্বিলঙত যায় পাইছে?
মই এবাৰ গৈছিলোঁ কিন্তু।
ক'ত?
এই ছেভেন চিষ্টাৰ ৱাটাৰফলটো চাবলৈ- এই কিবা যে ঝৰ্ণা যে পৰে একে লগতে সাতটা মান।
অঁ বৰ বৰ ধুনীয়া লাগে এইটো অঁ চাইছিলোঁ মই, এ ভিডিঅ'ত চাইছিলোঁ।
মানে যোৱা নাই নেকি?
মই তাতে যোৱা নাই, আপোনাৰ মই গৈছিলোঁ, এইয়া লাইটলুমলৈ গৈছিলোঁ মই, লাইট- লুম মানে আপোনাৰ অলপ পাহাৰ এ পাহাৰেতো গোটেই শ্বিলং পাহাৰৰে, সেইটো অলপ বেছি ওখৰ জাগা- আপোনাৰ আপোনাৰ মানে গোটেই তলত দেখা পায় ৰুমতো।
আৰু আপোনাৰ উমিয়ম লিক- কটোত আপুনি গ'লে চব চিনিয়ে পায়। তালৈ উমিলি- গৈছিলোঁ আৰু।
অঁ' এতিয়া তাতে কি চাবলগীয়া এনে বস্তু?
উমিয়াম লেকত আপোনাৰ এটা বহুত ডাঙৰ লেক মানে এইটো এ পুৰা- পাহাৰৰ মাজত ডাঙৰ এটা সেয়া একদম পুখুৰীৰ দৰে আপোনাৰ ডাঙৰ পুখুৰী এটা আৰু। তাতে আপুনি উত- কালাৰ চাইডে চাইডে পাৰ্ক টাইপ বনোৱা আছে পাৰ্কৰ দৰে- পাৰ্ক বনোৱা আছে তাতে আপুনি এনে ব'ট ৰাইডিংও কৰিব পাৰে। তাৰ পিছত আপুনি ইয়াতে ভিও এ ফটো চটো- অঁ' পিকনিক খাও পিকনিক আপুনি পিকনিক খাব পাৰে ইয়াতে। তাতে বেছি নাই আপোনাৰ এণ্ট্ৰি ফিজ পঞ্চাশ টকা। এইটো আপো- মানে শ্বিলং অ আপোনাৰ- সেয়াত গ'লে পাই যায়। নম আপোনাৰ নব্বৈ কিলোমিটাৰ পিছতে পাই যায়। শ্বিলং সোমোৱাৰ অলপ আগতেই পাই যায়।
এই শ্বিলঙত বোলে কিবা আই টি চছেক্টৰৰ বোলে কিবা আছে বোলে কিবা। ইঞ্জিনিয়াৰিং তেনেকুৱা কিবা অফিচ বিলাক আছে বোলে তাতে বহুতো।
সেইটো মই নাজানো নাজানো মই।
নাই মই শুনিছিলো ৰ'বা, মই মানে এটা খুৰা কাম কৰেটো অফিচৰ নামটো পালো পাহৰি কিন্তু তাতে কৰে মানে। তাতে আছে নেকি বহুতো। কিবা ই কিবা ইঞ্জিনিয়াৰিঙৰ কাম কৰে কিবা। নে টেকনিকেল আছে নেকি কিবা?
হয় নেকি? শ্বিলং ভালে ডেভলপ হৈ শ্বিলং পুৰা ধুনীয়া উন্নতি হৈ আছে শ্বিলঙৰ।
সেইটোৱে। তাতেতো হেৰিও আছে ন যে এইবা চৰকাৰী উন্নতিৰ কিবা কাম নেকি তাতে?
অ' আপোনাৰ সংস্থাপনৰ সেয়া হৈ চলি আছে। আপোনাৰ নতুন নতুন প্ৰজেক্টবোৰ তাতে আ কৰাৰ কথা চলি আছে।
সেইটোয়ে শুনি পাইছো ৰ'বা, এনে হেৰি আমাৰ চৰকাৰৰ সেইটো যে কৰি আছে ভালে নে বেয়াটো ইটো? এই কিবা আৰাবলী হিলছ নে কিবা তেনেকুৱা কিবা কাটি আছিল নে কিবা শুনিছিলো মই। ভালে হেছিল নে বেয়া হৈছিল সিটো?
সেইটো আপোনাৰ এইটো মতামত এতিয়া এইটো এইটো মতামত দিয়াটোত কঠিন। কাৰণ এতিয়া কাটে কাটি কেনে বিল্ডিং বনাই সেয়া বনাব সেইটোৰ প্ৰতি আমাৰ পৰিবেশত অলপ আমাৰ প্ৰভাৱ পৰিব, সৌন্দৰ্য থাকে যোনটো আপোনাৰ দাৰে এটা আ -শান্তি থাকিব এইটো ভংগ হ'ব। কিন্তু আনফালে আপোনাৰ তাতে উন্নতি হ'ব। তাতে ল'ৰা ছোৱালী গিলাই আ যুবক গিলাই আপোনাৰ চাকৰি পাব। চাকৰি দ্বাৰা আপোনাৰ নতুন চাকৰি
ন
সেইটো চবৰে নিজৰ মত, সেইটোৱে এইটোৱে কথা আৰু এটা ফালত ভাল থাকে এটা ফালত বেয়া থাকে। এ ভালটো যদি বেছি বা ভালেই হ'ব। যদি যদি বেয়াটো বেছি হৈ যায় প্ৰভাৱ বেছি পৰে প্ৰকৃতিত তেতিয়া কথাটো বেয়া হৈ যাব। সেইটো সিহঁতে জানে, সিহঁতে ভাবি চিন্তি কিবা কৰি আছে কৰক সিহঁতে যি কৰে।
এতিয়া তুমি ক'ব পাৰ তুমি ক'ত যাবলৈ বিচাৰিছিলা আৰু শ্বিলঙৰ বাহিৰে আৰু মইতো আৰু বাহিৰে মানে তাতে যাম বুলি ভাবি আছিলো হেৰি কি বুলি কথা আছিল এইটো নামতটো পাৰিলো ৰ'বা কিন্তু প্লেন হৈ আছিল মোৰ দুইদিন মমান আগতে মেঘালয় ফালে যাম বুলি ভাবি মেঘালয়।
মেঘালয় পৰে। মানে শ্বিলং শ্বিলং মেঘালয় শ্বিলঙৰ কেপিটেল হয়, শ্বিলং মেঘালয়ৰ কেপিটেল
কাৰণ মই শ্বিলঙতদি যাব লাগিব নেকি?
নহয় আপুনি শ্বিলংটোত মেঘালয়তে আছে যেনেকুৱা আপোনাৰ গুৱাহাটী অসমত আছে ন।
অ'।
এনেকে শ্বিলং মেঘালয়ত আছে।
আচ্ছা মই মানে শুনিছিলো আমাৰ ফ্ৰেণ্ড বিলাকে কৈ আছিলে যাব যাব বুলি ভাবিলো সুধিলো নেকি
মেঘালয় মানে আপোনাৰ ষ্টেট হয় তাতে আপোনাৰ শ্বিলং চেৰাপুঞ্জী আৰুংগ গাৰো হিলছ ৱেষ্ট চাইড ইষ্ট ছাইড সেনেকুৱা বহুতকেইটা এনেকুৱা ভাগ ভাগ আছে এনেকুৱা আমাৰ অসমত আপোনাৰ গুৱাহাটী যোৰহাট শিৱসাগৰ এনেকুৱা শিৱসাগৰতে মই শিৱসাগৰ শিৱসাগৰ গৈ পাইছেগৈ নাই
শিৱসাগৰত শিৱসাগৰত গৈ পাইছিলো মই
অ কি কি চালে বহুত বস্তু আছে বোলে মই যোৱাই পোৱা নাই শুনিছো বহুত তাতে ৰংঘৰ আছে কিবা কিবি আছে আৰু বহুত সৌন্দৰ্য ঐতিহাসিক
হয় সেই ৰং ঘৰ আছে তাৰপিছত কিবা কাৰেংঘৰ আছে আছে বহুতো ধৰণৰ ঘৰ আছে আৰু তাতে গৈছিলো মই যিবিলাকত
ত এটা তলাতল ঘৰ বুলি এটা আছে
অ আছে তাতে মই এনেই অসমীয়া কিতাপত পঢ়িছিলোঁ আৰু আগতে সৰু থাকোতে মোটামুটি ক্লাছ ছেভেন এইট মানত সেই তাৰ পিছত ভাবি লও অকমান গৈ কিনে চাই আহো আৰু কেনেকুৱা কি হয় বস্তুটো সেইকাৰণে চাই আহিলোঁ আৰু
মই যাম বুলি ভাবি আছোঁ আপোনাৰ কিন্তু যাব পৰা নাই এতিয়ালৈ
এই তুমি ৰাম মন্দিৰলৈ গৈছিলা নেকি আমাৰ কিবা প্ৰাগৰাইজত যিটো ৰাম মন্দিৰ আছে
এ নাই সেই মই যাই পোৱা নাই এতিয়ালে
যাবা বুলি ভাবি আছা নেকি
সেইটো চাওঁ কি হয় প্ৰথমে মই যিকেইটাই অস অসমৰ ভিতৰতে আছে বা অসমৰ ওচৰত যিমান বাৰু ঘূৰি লওঁ তেতিয়া ডাঙৰ আৰু অলপ হম পইচা অলপ বেছি বাঢ়িব তেতিয়া বেলেগত যোৱা ভাব
আচ্ছা এতিয়া তুমি কি কৰি আছিলা বৰ্তমান
বৰ্তমান মই এনেই আছিলো আপোনাৰ ইউটিউবত ভিডিঅ' চাই কেনে
ইউটিউবত ভিডিঅ' চাইছিলা বৰ্তমান মইতো বাৰু হেৰি মইতো বাৰু হেৰি কৰি আছিলো মই এই কি বুলি কয় কেৰাম খুলি আছিলো কেৰাম মোৰ ভাইটিহঁতৰ লগত কেৰম চিনি পাই যে অ কেৰম খেলি আছিলো কেৰম খেলতো ভাল লাগে নে তোমাৰ
অ ভাল লাগে আপোনাৰ লগৰ কেইটা লগত যেতিয়া খেলে কেৰম তেতিয়া বেলেগ এটা আন আনন্দ হয়
আনন্দ হয় তুমি হেৰি এতিয়া ক'ত পঢ়ি আছিলা তুমি বৰ্তমান
মই এতিয়া আপোনাৰ কে কেচি কে চি দাস কমাৰ্চ কলেজত পঢ়ি আছিলো
কেচি দাস মই আৰু তাতে পঢ়ি আছিলো কি বুলি কয় চান্দমাৰী যিটো আছে যে কি কি আছিল এনেকে নামটো, কিবা দিচিচি নেকি অ এই তাতে তাতে তাতে পঢ়ি আছিলো।
অ আচ্ছা আপোনাৰ মেজৰ কিহত
মোৰ মেজৰটো এনে হেৰি আছিলে, একাউণ্ট আছিলে মোৰ।
অ একাউণ্টছত আপুনি এতিয়া ফ'ৰ্থ ইয়ে কৰিবগে নাই আপোনাৰ চাগে একে বয়সত আমাৰ ছিক্স চেমেষ্টাৰ আপোনাৰ দিলে।
অ মই ছিক্স ছেমিষ্টাৰে দিছোঁ, ৰিজাল্টো কেনেকুৱা হ'ল ৰিজাল্টো দিছে নকি? মই কিন্তু পোৱা নাই।
একেলগে দিব চবৰে।
সেইটোৱেটো মই পোৱা নাই, মই ফ'ৰ ইয়েৰ কৰিম বুলি এতিয়া বৰ্ত মান একো ভাবা নাই, তুমি ভাবিছা নেকি?
মই তাতে চিন্তাত আছো অলপ, কি কৰা যায়। এতিয়াললে মই সঠিক ভাৱে পোৱা নাই। মানে সিদ্ধা-সিদ্ধান্তটো লোৱা নাই।
পইচাও লাগিব পইচাৰো কথা আছে সেইকাৰণে মই ভাবা নাই
অ সেইটো হয়।
পইচা নোহাৱাকে যে একো কামেই নহয় না।
হুম হুম, সেইটো হয় আপোনাৰ পইচা নোহোৱাকে ক'ত কি কাম হয় আজিকালি।
হেৰি তাতে মই অকণমান ইণ্টাৰনেশনেলট্ৰিপত যাম বুলি ভাবি আছিলো মোটামুটি দুই-তিনিছৰ পিছত। ইণ্টাৰনেচনেল ৰিপৰ্ট যাবা নেকি মোৰ লগত? মোৰ যাবা নেকি? হয় নেপালত।
পাৰা যায়।
নেপালত তাৰপিছত ভূটানত, ভূটানতো আছে ন আমাৰ ইয়াতে।
সহজ যোৱা। আপোনাৰ অৰুণাচল পাৰ গ'লে হ'ল আধাৰ কাৰ্ড আপুনি পাছ এটা বনালে হ'ল এদিনত। যদি এদিন আপুনি এদিনক থাকে ন পাছ বনাব লাগে, যদি এদিন নাথাকে আপুনি উইদাউট পাছত যাই কিনে ঘূৰি আহি যাব ঘূৰি।
হয় নেকি?
অ আপোনাৰ ভূটানত যোৱা সোৱাতো সহজ, মই যাব লাগিব একবাৰ। উম।
দীঘল মোক জনাবাচোন তুমি কেতিয়া যোৱা মোক।
অ হ'ব দিয়ক, জনাম দিয়ক।
দিয়া ঠিক আছে তোমৰ লগত কথা পাতি ভালে লাগিল দিয়া মোৰ।
অ মোৰো বৰ ভাল লাগিল।